অ শুনিছে শুনি শুনিছ শুনিছেনে?
শুনিছো শুনিছো, এই ফোন কৰি আছো অথনি ৰিং হৈ হৈ কাট খাই গ'লগে।
অ, এই নেটৱৰ্কৰ প্ৰব্লেম আকৌ, তোমাৰ ফোনটো সোমোৱাহি নাই মোৰ ইয়াত। হেল্ল'।
কি কৰি আছিলানো?
অ, এই আছো ইমান নেটৱৰ্ক বেয়া তোমাৰ ফোনটো সোমোৱা নাই মোৰ ইয়াত। অ শুনিছানে?
অ।
হেল্ল'
শুনিছো শুনিছো অ,
অ কোৱা কোৱা, এই নেটৱৰ্ক বেয়া।
অ, মই বোলো ফোনটো ৰিং হৈ আছে বোলো ইমান দেৰি কি হ'ল। কিবা কামত ব্যস্ত হোৱা আছে বুলি ময়ও কাটি দিলো যেনিবা।
অ' অ'
কিবা কৰি আছিলা নে, নে এনেই?
এ আছিলো এনেই ফুল ফুল আছিলে ফুল ৰুইছিলো। তাৰ পাছত গোটেই মানে, এইবোৰ প্লাষ্টিকতটো মানুহে ত'তে পেলাই গোটেই মানে এইবোৰ পানীয়ে বৰষুণ যে এইকেইদিন। য'তে ত'তে এইবোৰ প্লাষ্টিক বোৰ পেলাই গোতেেই বাৰীত সোমাই তোমাৰ ফুলত। তাবে চাবে কনাতে গোটেই প্লাষ্টিকে, তাকে ইফাল সিফাল কৰি আছো। ছিলো মাৰি এডাল লৈ পেলাই। তুমি কি কৰি আছা?
মই এনেই আছিলো বোলো খবৰ এটা লও। তোমালোকৰ জেগাখনো সৰু নহয় আকৌ।
জেগা সৰু তাৰপিছত তোমাৰ ইফালে সিফালে গোটেই আৱৰ্জনা দেখিছায়াহে নহয়, আহিছা এইফালে আগতে।
দেখিছো দেখিছো। অ, এ বাকী ক ৰু ঘৰ বোৱা সেইবোৰো। সেইকাৰণে চাফা নকৰে আকৌ।
নক নকৰে মানে অ নকৰে মানে পৰিৱেশে লেতেৰা আৰু কি কবা তুমি অকল নিজে চাফা হলে নহব নহয় চব চাফা হব লাগিব।
এইটো আৰু তুমিতো লোকক এতিয়া কবগেও নোৱাৰা নহয়।
কবতো নোৱাৰি নিজৰ পৰিৱেশটো নিজে উম নিজৰ পৰিৱেশটো নিজে চাফা কৰি ৰাখিব লাগিব আৰু বেলেগে বেলেগে তাত গৈ পেলাই মাত মাত মাতি নোৱাৰে ন উম সেইটোয়ে আৰু এ নিজৰ পৰিৱেশটোৰ কথা যদি নিজে না জানে নিজে যদি নাজানে তুমি আনক জ্ঞান দিবলৈ যাবা নেকি বাৰু। হেল্ল' হেল্ল' হেল্ল'
শুনিছা নাই
অ শুনিছো কোৱা উম উম শুনিছো কোৱা
হেল্ল
শুনি আছো কোৱা তুমি শুনা নাই অ এতিয়া শুনিছানে?
হেল্ল
অ শুনিছানে এতিয়া অ কোৱা
শুনিছো মাজতে শুনো আকৌ নাইকিয়া হৈ যায়।
অ কোৱা
সেইটোৱে লেতেৰা আমি মানুহবোৰে গম পাইছা নাই?
অ মানুহবোৰে নিজৰ পৰিৱেশটো নিজে নাৰাখিলে আৰু কোনে কৰে। অ যতে ত'তে দুৱাৰমুখত জাবৰ অ অ অ শুনিছো কোৱা
এ সেনাখনি এফালে গৈছিলো এই ডক্তৰ তালৈ গৈছিলো মানে এফালে হস্পিতেেলখন ইমান ধুনীয়া চফা হেৰি চফা কৰি থৈছে নহয় এতিয়া মানুহবোৰে লেতেৰা কৰি পেলাই নহয়। কিমাননো কৰিব বাৰু সিহঁতি সিহঁতি মানে বেডশ্বীট প্ৰতিদিনে বেডশ্বীট প্ৰতিদিনে ধুৱে আৰু লে ট্ৰিন বাথৰুম মানে বেচিন চব মানে চাফা কৰে। আ সেইকেইজনীয়া কিন্তু এ চাফা কৰি আহিলে নহয় লেতেৰা হ'ল।
নিজৰ নিজৰ পৰিষ্কাৰ পৰিছন্নতাটো যদি তুমি নিজে বজাই নৰাখা সেইটো আৰু মানুহক কব লগগীয়া কথা নহয় হয় নহয় বাৰু। অ তোমাৰ যদি ঘৰৰ মুখতে তুমি প্লা ষ্টিক যদি পেলাই দিয়া গোটাই পেলাই বা সিঘৰ মা মানে এইটো বোলে পুৰি পেলাই বোলে মাটিটোতে এনেকে পুতি থওঁ অলপ দিনৰ পিছত কিবা এটা হৈ বোলে তাৰ লগত মিলি যাব সেইটো এটা কথা হয়নে যদি সেইটো তুমি তুমি নো পুৰা যদি পেলাই পেলাই তেনেকে থৈ দিয়া তাৰ ওপৰত মানে সেইটোতো নপচেই
নপছে নপছে এ আচলতে এই পল এই উম এইটো কেইবেগবোৰ যে হেৰিয়ৰ প্লাষ্টিকৰ কেইবেগবোৰ উলিয়াবই নালাগে। এই কাপোৰ সেইসমূহ এ সেইটো পেলাই দিয়ে।
মাজতে কিন্তু সেইটো ওলাইছিলে মাজতে সেইটো ওলাইছিলে কিন্তু সেই বস্তুটো বন্ধ বন্ধ কৰা এটা প্ৰক্ৰিয়া মই মাজতে শুনা শুনা পাইছিলো কিন্তু সেইটো ধৰ একেই একেই হ'লগে তোমাৰ
আকৌ একেই হ'ল অ কোনেও ব্যৱহাৰ নকৰে।
ব্যৱহাৰেই নকৰে।
আকৌ টাউনত তোমাৰ চাবাচোন এতিয়া আমাৰ বিলাক ধৰা অকমান টাউনৰ পৰা ভিতৰত কাৰনে ইমান - গাঁৱৰ মানুহ যদিও মানে বুজি নাপায় যে প্লাষ্টিক টো য'তে ত'তে পেলাব নালাগে বুলি। কিন্তু গাঁও অ টাউনৰ কিছুমান গৰুৱে মই দেখিছো তোমাৰ হেৰী এইটো কিক কয় প্লাষ্টিক বোৰো খাই কিন্তু সেইটো খোৱা খোৱাৰ কাৰণে সেইটো কি হৈছে তাত। সেইটোতো বা এৰি দিয়া যিবিলাক গৰু দেখিছা ন -
উ, চৰকাৰে এতিয়া স্বচ্ছ অভিযানৰ বহুত পদক্ষেপ লৈছে বাৰু।
উ, পদক্ষেপ লৈছে। আ লৈছে কিন্তু ল কৰা পিছতো তোমাৰ নেক্সট টাইম আকৌ যেতিয়া লেতেৰা কৰে বাৰে বাৰে সেইটো কোনে - কোনে মানে সেইটোতে একেবাৰে মাথাটো মাৰি থাকিব মানুহে লেতেৰা।
উ। এইটো নিজে মন দিব লাগে আৰু নিজৰ ঘৰখনে যদি ভালকে নাৰাখে সিহঁত তেওঁলোকে মানে- বেলেগৰ ৰাস্তা পথ বা সামাজিক অনুষ্ঠান সমূহো মানে ভালদৰে ৰাখ খিব নোৱাৰে লেতেৰাতে যাব মানে।
অ'। সেইটোৱে। সেইটো নিজে চাফা হ'ব লাগিব উ।
সেটোৱে। যিয়ে নিজৰ ঘৰখন চাফা কৰি ৰাখে তেওঁলোকে সামাজিক অনুষ্ঠান বোৰো চাফাই কৰি ৰাখিব।
উম
আও ইমান ধুনীয়াকে তোমাৰ শাৰী পোচি থবা ধুনীয়াকে কৰি থবা তামোল খাই পেলাই পিকাব তাত -
অ'।
আকৌ ৰাস্তাবোৰ ইমান দলং ৰাস্তা এতিয়া গুৱাহাটীয়ে। ইমান ধুনীয়া ধুনীয়া দলং এইবোৰ নিৰ্মান হৈছে। ৰং চং কৰা ধুনীয়া তাৰপিছত তাতে গৈ পেলাই মানে পিকাবগে।
পিকাবগে অ উম। সেইবোৰতো এতিয়া কবলগীয়া কথা নহয় ন উম।
সেইটোৱে কৈছো মই সেইবিলাকতো এতিয়া ক'বলগীয়া কথা নহয়।
আও পেকেটে হওক বা কিবা -
এই প্লাষ্টিকৰ ব্যৱহাৰে মানুহে এটা সময়ত কিন্তু - দিগদাৰটো অলপ কৰিবগে মানে - অপকাৰটো এতিয়া এতিয়া কিছুমান জেগাত সজাগ হ'ল এতিয়া তোমাৰ এই ডিছপাতটো যে ডিচপ'জেল যিটো ডিছপাত - সেইটো যে মানুহে যে খাবলৈ যে দিয়ে হেল্ল - হেল্ল' অ শুনিছা নে?
অই কথাবোৰ লাগি লাগি গৈছে।
অ' এতিয়া শুনিছানে? অ এই প্লাষ্টিকৰ যে যিবোৰ ডিচপজেল যে অ ডিচপজেল বোৰ যে- অ' সেই ডিচপজেল বিলাকত যে খাবলৈ যে দিয়ে হেল্ল', অ' খাবলে যে দিয়ে তাৰ ওপৰত অ তাৰ ওপৰত যে এটা - বগা প্লাষ্টিকৰ পাতলা চামনি এটা থাকে দেখিছা নাই জানো তুমি মন কৰিছা নাই -
তোমাৰ নেটৱৰ্ক প্ৰব্লেমটো নেটৰ তোমাৰ নেটৱৰ্ক বেয়া নেকি?
হেল্ল' এতিয়া শুনিছানে হেল্ল, হেল্ল'
অ', শুনি আছোঁ মই।
অহ, অহ, সেইটোৱে। ডিছপ'জেলৰ, ডিছপে-ডিছপ'জেলবিলাক যে।
হয়, হয়।
অহ, তাত তাৰ তুমি খাবলৈ দিয়া আগত তুমি চাবাচোন, পাতলা পলিথিনৰ এটা প্ৰলেপ থাকে। মানে সেই ওপৰত ৰাং- থাকে। সেই বস্তুতোত যেতিয়া গৰম বস্তুতো, তেতিয়া সেই বস্তুততে আমি খাই আছোঁ।
কা, আৰু ইমান বেয়া এটা গোন্ধ ওলাই। তুমি, তুমি মানে সেইটো অনুভৱ কৰিব ইমান বেয়া গোন্ধাই।
অহ, বহুত বেয়া গোন্ধাই। কিন্তু সেইটোত, উম।
অহ, সেই বেয়া বস্তুখিনি আমাৰ পেটলৈ গৈছে ভাতৰ লগতে।
পাচে। প্লাষ্টিকৰ গিলাচ যেনেবা থ', এ' পানী, পানীটো খোৱা হয়।
আকৌ এতিয়া তোমাৰ এতিয়া ব', ৱান টাইম ইউজ কৰা বট- টলবোৰ আমি ধুই-পখালি আকৌ বেলেগ, মানে বেলেগকে আকৌ ব্যৱহাৰ কৰিবলে লওঁ। আকৌ তোমাৰ এই প্লাষ্টিকৰ বটলত গৰম পানী ভৰাই খায় কিছুমানে। সেইটো -
কেনেকুৱা গোন্ধায়, তুমি মানে গৰম পানীতটো ভৰোৱা পিছত তুমি চাবাচোন। কেনেকুৱা অহ, কেনেকুৱা গোন্ধাই আৰু এটা চামনি পৰি যায়।
উম, সেই ডিছপ, সেই ডিছবোৰ যে, প্লাষ্টিকৰ ডিছবোৰ, এ' পলিথিনৰ দিছ যে। বহুত বেয়া কিন্তু। সেইটো মানে বেন কৰিপেলাই, এই কাগজৰ উলিয়াব নোৱাৰে নে বাৰু? কা, সেইখনো কাগজে, তাৰ ওপৰত মানে পল-পলিথিন থাকে।
এই তাৰ ওপৰত এইটো যিটো আমি ধৰা এইটো যে, এলুমিনিয়ামৰ যে এটা হেৰি যে পায় তোমাৰ- পাহৰিছোঁ নামটো যে। ত' হোৱাইট কালাৰৰ যে এইটো এলুমিনিয়ামৰ যে - এই তোমাৰ, ম', কেতিয়াবা চোৱাচোন অ', বৰ - ফিছাৰীৰ তলত যে এলোমিনিয়ামৰ এটা যিটো থাকে, সেই বস্তুটো কেনেকুৱা যানো ইউ- চ কৰাত মানে মই ইউজ পোৱা নাই, কিন্তু সেই বস্তুটো কেনেকুৱা।
মইও পোৱা নাই বাৰু। এই বগা ডিছখন ভাল আক- কৌ। ডাঙৰকে থাকে যে, বগা যে ৰংটো, বগা দিছখন যে। কাগ, কিবা কাগজৰ নিচিনা
অহ, অহ সেইটো, সেইটোৱে, সেইটোৱে কৈছোঁ মই। এলুমিনিয়ামৰ, অই। এলুমিনিয়াম নে কি নেজানো দেই।
এলুমিনিয়াম নহয়, তোমাৰা এইটো কি, কি পেপাৰ। পেপাৰে সেইটো এটা। পকা পকাকে লাগি থাকে চিলভাৰ পেপাৰ।
অ', চিলভাৰ, অ', চিলভাৰ পেপাৰ নিচিনা অ'। চিলভাৰ কালাৰ যে। পেপাৰৰে। অহ, সেইটো, সে-সেইটো, সেইটো কৰিলেও বেয়া নহয় কিন্তু দেই। হেল্ল' সেইটো কৰিলেও ইমান বেয়া নহয়। উম।
এতিয়া মানুহবোৰ বেমাৰ-আজাৰবোৰ সেইকাৰণেতো বেছি হৈছে।
বেছি হৈছে। ই' কিমান গৰমত বনোৱা ও'।
এই, যিখিনি মানে অপকাৰ কৰে সেইখিনি সকলোবোৰে আমি খাই থকা হৈছে। এতিয়া - আ', আমাৰ ই' ওচৰতে ইটা ভটা আছে। ইটা ভটা ধোঁৱাটোৱে আমাৰ মানে - জড়িত ৰোগবোৰ সেইকাৰণেও যে ধোঁৱাটো কিমান বিষাক্ত। গটেই আমাৰ অঞ্চলটো, গু- তেই জেগাখনে তোমাৰ উশাহ-নিশাহ লওঁ তেনে সেইটো প্ৰব্লেম হৈছে আমাৰ।
অ'।
অ', সুকাই আছে সেইটো, কিন্তু সেইটো পাৰ হৈ যাবলৈ কোনোৱও হেৰি নকৰে।
নকৰে। কাক নো দুুখিব এতিয়া, সিহতে এতিয়া ইনকামৰ কাৰণে সেইটো কৰিছে, ইটা ভাটা খুলিছে। ওচৰৰ মানুহখিনি ভাল বেয়টো, এইটো একো চোৱা নাই।
নাই চোৱা, নাই চোৱা, কোনেও নাচায় আজিকালি সৰু ডাঙৰ যিকোনো কাৰখান বোৰ হ'ব লৈছে ওচৰে, ওচৰে। আৰু তোৰ গাড়ীৰ, গাড়ীৰ কিমান বৃদ্ধি পাইছে, গাড়ীৰ মতে ধোঁৱা।
অহ।
অ', বিশেষকে ছালৰ ৰোগ বোৰ যে হ'ব লে লৈছে, এইবোৰ কাৰণেই হৈছে। বেয়া, বেয়া যিটো মানে বতাহ সেইবোৰ লাগি মেলি আমাৰ ছালৰ ৰোগত হৈছে। আৰু আমাৰ মানুহখিনিয়ে তিতা খাবলে আমি এৰিছো, তিতাই নাখাওঁ।
এৰিছো অ', প্ৰায় আজিকালি তিতাটো নোখোৱাই, মানে নে খায়ে, ল'ৰা-ছোৱালী নাখাই চাবাচোন তিতাতো, আগৰ তিতা নাই অ'। কিবা এটা চেঞ্জ হ'ল অ'। নাই, নাই। মই আকৌ কেৰেলা খাই ভাল পাওঁ দেই, কেৰেলাটো মানে ভাল লাগে খাই। বেয়া নাপাওঁ। পুৰি হ'লেও খাওঁ, ভাজি হ'লেও খাওঁ তেনেকে খাওঁ। কেৰেলাতো, মানে ইমান তিতা নাইতো, ইমান তিতা নাই অ'।
একদম পুৰা মোক-মকিয়াকৈ ভাজি,
অ', নিম পাতটো খাব লাগে, তাৰমান তোমাৰ, আকৌ এই শেৱালি ফুলৰ পাতটো যে,
অ'।
আ, শেৱলি ফুলৰ পাতোও খাব লাগে।
মই কেতিয়াবা সেই বেচন দি পেলাই বৰ বনাই পেলাই খাওঁ তেনেকে।
অ', অ'। উম, নিমপাতটোও ভাল লাগে, নিমপাতটো একদম পুৰা শুকুৱাই তোমাৰ কৰকৰীয়াকে এই তেলত দি দিয়াৰ লগে লগে যিটো পাপৰৰ যিটো হেৰি হৈ যায়, তেনেকুৱা হৈ যায় যে। অ', সেই তেনেকে হৈ গ'লে ভাল আৰু তিতা খাব লাগে মানুহে। কিন্তু এই প্লাষ্টিকৰ ব্যৱহাৰটোৱে কিন্তু মানুহক অপকাৰ কৰিবগে।
কৰে, কৰে, ভিতৰত কি হয় যায় আমিনো কেনেকে জানম এতিয়া।
এই জানোঁ। সেইটোৱেই। সেয়ে মানুহৰ মানে অ', অ', ঠিক, ঠিক আছে হ'ব দিয়া।
উম, উম।